অ, হেল্ল', অ' শুনিছ শুনিছো। মোৰ মাতটো শুনিছা নে?
অ, শুনিছো, শুনিছো বাৰু।
এয়া তোমাৰ ভাত পানী খালো, খাই বৈ আগফালে অকণ ওলাই আহিছো ৰাস্তাৰ ফালে।
অ, অ, অ', ভাত পানী কিহে খালা? মই তোমাৰ সেই ময়ো তোমাৰ সেই ৰাস্তাৰ ফালে ওলাই আহিছিলো, মানে তোমাৰ ঘৰৰ ভিতৰত মানে বহুত গৰম, গম পাইছা নাই? তাৰপা, তাৰপা সেইকাৰণে তোমাৰ কি হ'ল মানে এই তোমাৰ এই ফালে আমাৰ নদী, নদী চদী আছে মানে। ‌তাকে সেই নদীৰ পাৰনে, পাৰলৈ মানে ওলাই আহি ছোঁ, তোমাৰ ইয়াত মানে অলপ ঠাণ্ডাও। আকৌ তোমাৰ সেই নদীৰ পাৰত তো তোমাৰ বহুত ধুনীয়া, ধুনীয়া, ধুনীয়াকৈ বতাহ মাৰি থাকে যে, তোমাৰ মানে অ পূৰা ফ্ৰেছ বতাহ মাৰি থাকে মানে। এইটো কাৰণে তালৈকে আহ হি মেলি অকণমান ৰখি আছো এতিয়া ইয়াতে।
ঠিকে আছে, ঠিকে আছে।
উম, বাকী খবৰ খাতি কোৱাচোন কেনে নেকুৱা?
উম, খবৰ খাতি ভালেই আৰু।
অ, অ, ভালেই ন, তাকে তাকে, সেই মই তোমালৈ ফোন কৰিম বুলি ভাবি আছিলোঁ, গম পাইছা নাই? তুমি ভালেই হ'ল বাৰু দেই, তুমি ফোনটো কৰিলা। মানে, সেই মোৰ তোমাৰ সৈতে দুটামান কথা আলোচনা কৰিবলগীয়া আছিলে। এতিয়া আমাৰ যে সেই, এলগৰি থ'ম যে আমি তোমৰ ধৰিলোৱা‌, ইনষ্টাগ্ৰামত যে তোমাৰ ইনষ্টাগ্ৰাম হওক, তোমাৰ ধৰি লোৱা বিভিন্ন ধৰণৰ তোমাৰ মানে প্লেটফৰ্মসমূহ, ছচিয়েল মেডিয়াৰ প্লেট ব প্লেটফৰ্মসমূহ সেই তাৰ, তাত আমি মানে যিসমূহ ভিডিঅ' চাওঁ, মানে তাৰ তোমাৰ এই যিটো এলগৰিথ হ'ম, সেই তাৰ বিষয়ে মানে অকণমান আলোচনা কৰিবলগীয়া আছিলে
অ, ঠিকে আছে, ঠিকে আছে। পাৰিম, পাৰিম।
অ, অ, অ। তাকে মানে সেই কথাটো হ'ল মানে এতিয়া আমাৰ ইনষ্টাগ্ৰামতে হওঁক বা তোমাৰ ফেচবুকতে হওঁক বা তোমাৰ ইউটিউবতে হওঁক আমি যেতিয়া তোমাক, মানে আমি যেতিয়া তোমাৰ, সেই শৰ্ট বিলাক স্ক্ৰল কৰি থাকো তেতিয়া মানে কি হয় গম পাইছানে, আমাৰ সেই আমাৰ যে, আমি চোৱাৰ পিছত, যদি আমি সেই ভিডিঅ'টো লাইক কৰোঁ গম্পাইছা। আমি যদি সেই ভিডিঅ'টো যদি লাইক কৰো, তেনেহলে কি হয়, সেই তেনেকুৱা ধৰণৰ মানে এক একেলগ মানে বহুত ভিডিঅ' থকা মানে, আমি যেতিয়া আমি ভালকে চাওঁ, গোটেই সম্পূৰ্ণকে, সেই ভিডিওটো যেতিয়া আমি চাওঁ চোৱাৰ পিছত, যদি আমি সেই ভিডিঅ'টো তোমাৰ লাইক বা তেনো কিবা ধৰণৰ মানে আমি ৰেচপন্ কৰো, ভি ভিডিওটো ওপৰত, কি হয় মানে ইনষ্টগ্ৰম্ৰৰ তাৰ বিভিন্ন ধৰণৰ ছ'চিয়েল মেডিয়া প্লেটফৰ্মৰ, যিসমূহ যি এলগৰিথম সেই এলগৰিথম, বুজি পায়, যে আমাৰ আমাৰ মনটোত তোমাৰ কেনেকুৱা, আমাৰ মনটোত তোমাৰ কি চলি আছে, আমি কোন আমি কোনবোৰ বস্তু ভাল পাও, সেই বস্তুটো মানে, আমাৰ শেই এলগৰিথমটো বুজি পোৱা যায়
হয়, হয়, বুজি
অ, আৰু মানে সেই তেনেকুৱা ধৰণৰ, তমাৰ আমি যিখিনি ভিডিঅত লাইক বা কিবা কিবি, তেনেকুৱা ধৰণৰ ৰেচপঞ্চ ককৰো মানে লাহে, লাহে আকৌ তেনেকুৱা ধৰণৰ, ভিডিঅ' আমাক শয়াৰ, শ্বেয়াৰ কৰিবলৈ আৰম্ভ কৰি দিয়ে। গতিকে আমাৰ, সেই ইনষ্টাগ্ৰাম বা ধৰি লোৱা, সেই চচিয়েল মিডিয়াত প্লেটফৰ্মৰ যিটো এলগৰিথম এলগৰিথম, বিলাকে তেনেকে কাম কৰে, বুজি পাইছা। এতিয়া অ, তাকে সেই সেইটো কাৰণে আমি আচলতে কি কৰিব লাগে, গম পাইছা নাই, আমাৰ গোটেই আমাৰ মনটোক, আচলতে এলগৰিথমতুই বুজি বুজি পাবলৈ দিব নালাগে।
নালাগে, নালাগে, হয়।
অ, কাৰণ আমি আমাৰ মনটো এলগৰিথমে যিমানে বুজি পাব, সিমানে কি হ'ব অ, আমাৰ আমাৰ সেই যি, ছ'চিয়েল মিডিয়াৰ প্ৰতি আসক্তি সেই আসক্তিটো তোমাৰ বৃদ্ধি হৈ, গৈ থাকিব।
গৈ, থাকিব হয়।
তুমি চাবাচোন, সেই আমি ধৰি লোৱা ইনষ্টাগ্ৰামৰ, ৰিল স্ক্ৰল কৰি থাকোঁতে কি হয় তোমাৰ কেতিয়া কিমান মিনিট গুচি যায়, কিমান ঘণ্টা গুচি যায়, আমি সেইটো গমেই নাপাওঁ। সেইটো, সেইটো আচলতে হয় তোমাৰ সেই এলগৰিথম। ৰ কাৰণে, কেলে গৈছো মানে কাৰণ এলগৰি এলগৰিথমে, আমাৰ মনটোক আমি, আমাৰ মনটোক কেনেকৈ ইণ্ট্ৰেষ্ট কৰিব মানে, মানে নিজৰ প্ৰতি আগ আকৰ্ষণ কৰিব, সেইটোৰ ওপৰত গুৰুত্ব দিয়ে একদম বুজি পাইছা।
অ, পাইছো, পাইছো অ।
সেই মনটোক মানে আকৰ্ষিত কৰি থাকে, আকৰ্ষণ কৰি থাকে, আৰু তাৰ ফলতে কি হয়, আমি সেই ভিডিঅ'বিলাক চাই ভাল পাওঁ, আৰু আমি সেই তেনেকুৱা ধৰণৰ ভিডিঅ' চাবলৈ আমাৰ মনটো মানে, সই, তেনেকুৱ ধৰণ ভিঅই মানে চলি থাকে। সৰহ গতিকে, গতিকে সেই আমি সেইটো কাৰণে মানে সেই এলগৰিথমৰ এলগৰিথমোক মানে আমাৰ মনটো মানে তোমাৰ অ, ডাইভাৰ্ট কৰিবলৈ দিব নালাগে, মনটোৰ ওপৰত মানে ফুল, ফুল মানে আগতে সিহঁতে হেৰিটো নাপায়, তাৰ প্ৰতি আমি গুৰুত্ব ৰাখি, গুৰুত টো দিব লাগে বুজি পাইছা এতিয়া।
লাগে লাগে হয়', হয়।
এতিয়া তুমি কি ভাবা যে মানে আমি সেই এলগৰিথমৰ ওপৰতে ডিপেণ্ড থকাটো জৰুৰী নে নাই আমি এলগৰিথমক আমাৰ প্ৰতি মানে হেৰি আমাৰ মানে কব্জা কৰিবলৈ দিব নালাগে।
চাই যে এলবৰ ফাৰ্মে কি হয় আমাৰ মনটোৰ মতে মানে। সেই এলগৰিথমে কামসমূহ কৰে আমি যেতিয়া কিবা এটা বস্তু ধৰা চচিআল মিডিয় আমি লাইক কৰিম বা শ্রেয়াৰ কৰিম। সেই বস্তুতটো কি হয় মানে ই প্লেটফৰ্ম সমূহে গম পাই যায় আমাৰ যে আমাৰ মনটো কি বিচাৰিছে।
হয়', হয়।
যেতিয়া কিবা এটা কন্টেন্ট আমি লাইক কৰো বা কমেন্ট কৰো তাত শ্বেয়াৰ কৰো। তেতিয়া কি হয় বস্তুতটো যেতিয়া তেওঁলোকে এল্টৰি থো মানে গম পাই যায় আমি কি বিচাৰিছো। তেতিয়া কি হয় আমি যেতিয়াাই আমি যেতিয়াই যি যিকোনো সময়তে যেতিয়া সেই ফৰ্মসমূহ অন কৰিম ছচিয়েল মিডিয়া। তেতিয়া কি হব আমাৰ মনটোত যি চলি থাকে সেইমতে মানে আমাৰ ভিডিঅ' সমূহ আহিবলৈ আৰম্ভ কৰে আচলতে সেইটো তুমি কৈছা যে এইটো বস্তুতটো কেতিয়াও উচিত নহয় কাৰণ কি হব যেতিয়া আমাৰ মনে বিচৰা মতে আমি ভিডিঅ'সমূহ চাবলৈ পাম। তেতিয়া কি হব আমাৰ সেই বস্তুটোৰ প্ৰতি আসক্তিটো মানে বাঢ়ি গুচি যাব।
বাঢ়ি যাব হয়', হয়। আমি আমি আচলতে মানে সেই বস্তুটো আমি কণ্ট্ৰল কৰিব নোৱাৰিম গম পাইছা নাই অ। সেই বস্তুতটো আমাৰ যিটো কন্ট্ৰল কৰা আমাৰ ক্ষমতা সেই ক্ষমতাটো আমাৰ হেৰাই যাব মানে বুজি পাইছা গতি গতিকে সেইটো আমাৰ বহুত ডাঙৰ এটা হেৰি হ'ব পাৰে গম পাইছা নাই।
আৰু তোমাৰ অ', আৰু তোমাৰ কি হয় জানা নাই। আমাৰ চচিয়েল মিডিয়া সমূহত যায়। আমি এতিয়া কিছুমান ভিডিঅ'ত আমি পাওঁ কিছুমান ইনফ্লুৱয়েঞ্চাৰ থাকে। এতিয়া কি হয় সেই ইনফ্লুৱেঞ্চাৰ সমূহৰ এটা কথা তুমি না কৰিছা নে। সেই যিসমূহ ইনফ্লুৱেঞ্চাৰ থাকে তেওঁলোকৰ কি হয় চচিয়েল মিডিয়াত দেখাই এটা মানে তেওঁলোকৰ মানে ধৰা জীৱনৰ বিষয়ে দেখুৱাই এটা। কিন্তু আচলতে ৰিয়েলিটিটো তেনেকুৱা নহয় তেওঁলোকৰ ৰিয়েলিটি আচলতে বেলেক। বেলেগ বেলেগ হয়', তেওঁলোকে কি কৰে আমাৰ মনতটো ডাইভাৰ্ট কৰিবৰ কাৰনে মানে বিভিন্ন ধৰণৰ ভিডিঅ' বনাই। ইনফ্লুৱয়েঞ্চাৰ বিলাকে ভিডিঅ'সমূহ বনাই বা এই বস্তুটো লওক এইটো এনেকুৱা তেনেকুৱা। সেইটো যে দেখুৱাই এই বস্তুতটো পৰা মই বহুত লাভৱান হৈছো বুলি যে ভিডিঅ দিয়ে আচলতে সেই আ এ কথাস সমূহ আচলতে মানে শুদ্ধ নহয় তেওঁলোকে সেইটো ভুল।
ভুল', ভুল।
তেওঁলোকে সেই বস্তুটো আমাক দিয়ে কাৰণ সেই বস্তুটো যেতিয়া চেলিং হব বা সেই বস্তুটো যেতিয়া। পপুলেশ্যন টো বৃদ্ধি হ'ব তেওঁৰ আমাৰ যিটো ধৰা হেৰি বুলি
হয়।
অ', তেতিয়া সেইটো যেতিয়া বৃদ্ধি হব তেওঁলোকে কি হয় তাৰ পৰা পইচা ইনকাম কৰিব পাৰে। এতিয়া আমাৰ মানুহ বিলাকে কি হয় তেওঁলোকক দেখি সেইটো সঁচা বুলি ভাবি লয়। আৰু সেই বস্তুসমূহৰ আসক্ত হৈ যায় কিন্তু আচলতে ইনফ্লয়েঞ্চাৰ বিলাকে যিবোৰ দেখুৱায় সেইবোৰ আচলতে সঁচা নহয় সেইবোৰ মিছা অ ইয়াৰ ওপৰত তুমি কি ক'বা বাৰু ইনফ্লুৱয়েঞ্চাৰ বিলাকৰ যে এই চৰিত্ৰ এই বস্তু তুমি কি বুলি ভাবা
এ আচলতে মোৰতো এতিয়া ক'বলগীয়া বহুত আছে কিন্তু মই তোমাৰ এতিয়া এই মুহূুৰ্তত ইমান খিনি কথা কব নোৱাৰো কিন্তু মানে এটা একদম বহুত এইটো মানে সঁচা কথা যে আমি যিটো আমি যিখিনি ছচিয়েল মিডিয়া প্লেটফৰ্ম আমি ইউজ কৰি আছো সেইটো আচলতে আমাৰ মানে এটা বিজনেচ গম পাইছা নাই সেইটো সেইটো মানে তোমাৰ সেইবিলাক তোমাৰ ৰিয়েলিটিৰ একজিষ্টে নকৰে সিহঁতে তোমাৰ যেনেকুৱা ধৰণৰ বস্তুবিলাক দেখুৱাই সেইবিলাক আমাৰ ৰিয়েলিটিত তেনেকুৱা নহয় ৰিয়েলিটিতো আমাৰ সেই কণ্টেণ্টবোৰতকৈ ৰিয়েলিটিটো আমাৰ
বেলেগ বেলেগ
এতিয়া তোমাৰ সিহঁতে তোমাৰ এটা ভিডিঅ' প্ৰস্তুত কৰোতে গম পাইছা নে এটা সিহঁতে কনটেন বনাওে সিহঁতৰ আহ দুই তিনি দিনৰ প্ৰয়োজন হৈ যায় গম পাইছা নাই মানে তোমাৰ এটা বহুত ভালকৈ বনাওঁ সেইটো ভিডিঅ'টো সিহঁতে ইডিট কৰিব ইডিট কৰি মেলি তাত তোমাৰ কি মানুহক মানুহৰ মনত ডাইভাৰ্ট কৰিবলৈ তোমাৰ যিমানখিনি বস্তু লাগে ততে সেই গোটেই বস্তুখিনি তাত এড কৰিব এড কৰাৰ পাছতহে সেই যিটো ভিডিঅ'টো চাবলৈ পাওঁ সেইটো তোমাৰ বহোত প্ৰচেছ ফলতহে তোমাৰ বহুত প্ৰচছৰ মোৰত
অ
সেই তাত যিমান খিনি বস্তু লাগে গোটেইখিনি ব্যৱহাৰ কৰা হয় আৰু অ আৰু সেইকাৰণে আমাৰ সেই ভিডিঅ' বিলাক দেখি আমি বেছিকে আকৰ্ষিত হোঁ
আকৰ্ষিত হল হয়
আৰু কি হয় আমাৰ সেই ভিডিঅ' বিলাক চাবচোন আমি আমি যেতিয়া তোমাৰ সেই কিছুমান তেনেকুৱা ধৰণৰ ভিডিঅ' চাও কিছুমান ভিডিঅত কি হয় আমাৰ আমাৰ আচলতে যি গাঁৱৰ তাৰ নোমবিলাক সেই নোমবিলাক শি শিঙৰি উঠে গম পাইছাানাই সেইবিলাক সেইবিলাক মানে কেলে হয় কাৰণ আমাৰ অ যি আমাৰ শৰত থকা ডপামিন ডপামিন মানৰ যি নামৰ যিটো হৰৰ্মন সেই হ্ৰৰ্মনটো তোমাৰ মানে কম সময়ৰ ভিতৰত বহুত বহুত মানে ৰিলিজ হৈ যায় গম পাইছা আমাৰ ব্ৰেইনৰ পৰা অ ব্ৰেইনৰ পৰাও সেই হৰমনটো মানে ৰিলিজ হৈ যায় যাৰ ফলত আমাৰ সেই তাৰ আসক্তিটোক আমাৰ বেছি প্ৰভাৱ পৰে বেছি প্ৰভাৱ
প্ৰভাৱ পৰে হয় হয় হয় বুজি পাইছো আৰু
প্ৰভাৱ সেই প্ৰভাৱটো মানে বাঢ়ি গুচি যায় গতিকে আমাৰ সেই কন্টেন্টবিলাকৰ প্ৰতি আমি বেছিকে আসক্ত হৈ পৰোঁ বুজি পাইছা গতিকে সেই সেইখিনি মানে সেই তেনেকুৱা মানে কথাবিলাক আৰু সেই সিহতে তুমি যদিটো ক'লে তোমাৰ কেন্টেন ক্ৰিয়েটৰ বিলাক সেইবিলাক সেইবিলাকৰ মানে যিবিলাক কণ্টেণ্ট সেইবিলাক আমাৰ ৰিয়েলিটিত মানে সিহঁতৰ কন্টেন্ট আৰু ৰিয়েলিটিৰ মাজত বহুত পাৰ্থক্য আছে অ গতিকে আমি সেই সেইবিলাক আমি তেনেকৈ আমাৰ আমি সেইবিলাক কথা বিশ্বাস কৰি লোৱাটো মানে অনুচিত সেইবিলাক বনাই সেইবিলাক মানুহৰ অকল এটাৰটেইনমেণ্টৰ কাৰণে বনায় সেইবিলাক আচলতে আমি ৰিয়েল বুলি কেতিয়াও ভাবি সেইবিলাক স সেইটো মানে ৰিয়েল বুলি ভাবি আমি ভুল ধাৰণা লৈ থাকিব নালাগে কেতিয়াও অ গতিকে সেইখিনি আৰু কথাখিনি
হয়
আৰু তুমি কিবা কবা নেকি সেই তাৰ ওপৰত
সেয়াই বিশ্বাস কৰাটো অনুচিত, কাৰণ বস্তু বিক্ৰী যাবৰ কাৰণে, বা সেই বস্তুতোৰ মানে ধৰা জনপ্ৰিয়তা যোনটো জনপ্ৰিয়তা সেইটো বৃদ্ধি কৰিবৰ কাৰণে আচলতে ভিডিঅ' খিনি বনাই। কিন্তু তাৰ যিটো আচল আমাৰ লাভালাভ হ'ব পাৰে সেইখিনি নেদেখুৱাই। কিছুমান মিছা বস্তু দেখুৱাই আমাক মানে মনটো প্ৰলোভিত কৰি তোলে। আচলতে তেনেকুৱা ধৰণৰ কথাবিলাক।
অ'গতিকে আমি সেই সেইখিনিয়ে মানে আমি তুমি এতিয়া কৈছা বহুতখিনি কথা। অ'মানে কি হয় আমি সেইবিলাক কথাবিলাক বিশ্বাস কৰি ল'ব নালাগে। আমি আমি সদায় ৰিয়েলিটিটো বিচাৰ কৰিব লাগে বুজি পাইছা। গতিকে সেইখিনি আৰু ইমান খিনি আজি কথা পাতিলো আৰু। অ'তাকে তেতিয়া আজিলৈ ৰাখিছো আৰু দিয়া ইমান খিনি কথা পা পাতিলো আৰু নিশ্চয় হয় নে নহয় আকৌ পাতিলোৱে আৰু বেলেগ এদিন আমি এই বিষয়ৰ ওপৰত আকৌ গভীৰভাৱে আলোচনা কৰিম দেই।
অ' কৰিম কৰিম নিশ্চয় কৰিম।
এতিয়া ৰাখিছো, আৰু দিয়া।
বাৰু বাৰু!